অ'! কোৱাচোন?
কি কৰিছ?
মই আছো এনেই কচোন?
অ'! বাকী ভালনে?
ভালে, ভালে। তোৰ?
ভালেদে। ভাত খালি?
ভাত খালোঁ অ'! তই খালি?
নাই, নাই, খোৱা নাই।
উম! উম!
মই মানে, কথা এটা জানিবৰ কাৰণে, ফোন কৰিলোঁ।
উম! উম! ক'?
তই যে, এছ, এছ চিৰ একজাম বিলাক দি আছ আৰু আছাম পুলিচৰ কাৰণে যে এইবোৰ ইমান এইখিনি যে, এয়া তৈয়াৰী কৰি আছ?
অ'! অ'!
ভাবিছোঁ মানে, মই আয়ো অ', - অ', অহা বছৰলে মানে ময়ো দিম বুলি ভাবিছো। ত ' এইবোৰৰ কাৰণে মই কেনেকে মানে, উম! মই মানে, কেনেকে পঢ়িব লাগিব? কি কৰিব লাগিব তাকে জানিবলৈ ফোন কৰিলোঁ।
অ' সেইবিলৰ কাৰণেতো এতিয়া কিতাপ কিতাপ চিতাপ অলপ কিনিব লাগিব। কাৰণে আবেদন কৰিব লাগিব, গোটেইকেইটা পদৰ কাৰণে। তেতিয়াতো তই তেতিয়া তই মানে প্ৰিপেৰেচন তেতিয়া কৰিব পাৰিবি আৰু ভালকৈ।
অ'! এতিয়া মানে, অ'! এছ এছ চিৰ কিতাপ খনৰ মানে, এছ এছ চিৰ মানে, এছ এছ চিৰ কাৰণে, এছ এছ চি ডিগ্ৰীৰ কাৰণে, মানে কোনবিলাক কিতাপ পঢ়িব লাগিব?
সেই যদি কাৰণে তোৰ সেইবিলাক থাকিব তোৰ, তোৰ এ' তোৰ ইউটিউবতো থাকিব কিছুমান, কিছুমান চেনেল থাকিব, সেই চেনেলৰ পৰাও পঢ়ি পাৰিবি। অনলাইন, অনলাইনত নপঢ়োঁ, অফলাইনতে পঢ়োঁ, নিজৰ, নিজৰ ববিয়াকে পঢ়োঁ। তেতিয়াহ'লে ত' পঢ়ি আহিবি দোকানৰ পৰা। উম!
তেনেকে আৰু এ' এইটো মানে, এতিয়া ৰাতিপুৱা, ৰাতিপুৱা যিটো যে দৌৰ মানে, দৌৰি থকা যে হৈছে।
উম! উম!
সেইটো মানে, অ'! মানে, দৌৰাটোতো মোৰ মানে, দৌৰত মানে ইমানটা, মই মানে অলপ কমজুৰি। ত' সেইটো কাৰণে মানে, কি কৰিলে মানে ভাল হ'ব?
সেইটো কাৰণে, তই অলপ সেই তাৰ কাৰণে ভালকৈ মানে তোৰ, প্ৰেক্টিচটো ভাল লাগিব আৰু দ্বিতীয়টো কথা তোৰ মানে, তোৰ নিজৰ ওপৰতো কষ্ট কৰিব লাগিব। তেতিয়া হ'ব এইবিলাক কথা বাৰু। আগবাঢ়ি যাব পাৰবি এতিয়া।
অ'! অ'!
আৰু কিবা সুধিব বিচাৰিছিলি?
সুধিব বিচাৰিছিলোঁ মানে, এইবোৰে আৰু তাৰ ওপৰতে মোৰ অলপ মানে ভয় এটা লাগি আছ আছে। কেনেকে কি হ'ব! পৰীক্ষা বিলাক প্ৰশ্ন বিলাক টান আহে নেকি?
প্ৰশ্নবিলাক টানটো চব প্ৰশ্নই আহে, পঢ়িলেতো চব সহজে হয় বাৰু।
উম'! মানে, আঁ প্ৰশ্ন বিলাকৰ হেৰি বিলাক কেনেকুৱা টাইপ বিলাক কেনেকুৱা?
সেইবিলাক তোৰ মেট্ৰিক মে মেট্ৰিক পাছ কৰাৰ যে যেনেকে প্ৰশ্ন আহিছে, সেনেকা মানত প্ৰশ্ন আহিবতো। ছিক্সৰ, ছেভেন বিভিন্ন প্ৰশ্ন আহিব কিছুমানত সেনেকে মানে তই চ ছিক্সৰ পৰা টেনলৈকে যিমানখিনি মানে পঢ়িছিলি সিমানখিনি বস্তুৱে আহে তাত মানে তাত বেয়া বস্তু নাথাকে। অলপ দুটা এজাতো বাহিৰৰ কথা থাকিবই কাৰণ তই আন আন- আন্তঃৰাষ্ট্ৰীয় কথাবিলাক জানিবই লাগিব তই অলপ - অলপ
অ অ হয় বাৰু-
উম উম আৰু
এতিয়া দৌৰিব গৈ আছ নাই।
মই দৌৰিব গৈ আছোঁ বাৰু তই যোৱা নাই নেকি?
নাই মই যোৱা নাই বাৰু।
উম- উম
তেনেকে আৰু নিজৰ মানে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এনে- সেইকাৰণেও দৌৰি- চৌৰি থাকিলেতো নিজৰ শৰীৰতটো অলপ সুস্থকে ৰাখিব লাগিব তেনেকে ত হলে মানে কি কি কৰিব লাগে কি কি খাব লাগে।
সেনেকা খাবলৈ বস্তুটো আমিতো এতিয়া গাঁৱলীয়া পোৱালি ন ইমানতো বস্তু খাব নাপা অহ, নহয় আমি দালি ভাত ভাজি খালেই ভাল শক্তিয়ে পোৱা যায়। দিন ততে সেনেকা দি খাবলৈ বিচাৰিছা তেতিয়া তই কাজু - কিচমিচ খেজুৰ সেনেকৈ খাব পাৰিবি, মগজ খাব পাৰিবি। বেলেগ খাব পাৰিবি।
উম এইবোৰৰ পৰাতো বাকী উম
গাখীৰ চাগেতো গাখীৰটো ঘৰত চবৰ ঘৰতে থাকেই তই নাথাকিলেতো উঠনত ল'ব পাৰিবি। সেইবিলাকত তই গাখীৰ খাব ভিটামিন পেকেট প্ৰ'টিন পাবিয়েই তই।
অহ - অহ এইবোৰৰ পৰাটো বহুত লাভ
উম উম
আৰু এতিয়া কি কৰবি?
কি কৈছ?
এ'এতিয়া কি কৰি আছা?
মই এতিয়া আছোঁ এনেই ঘৰত লাইনো নাই মানে এইফালে আগফালে ওলাই আছোঁ এনেই।
অ
ৰুণৰতো তণৰতো সেইফালে টাউনীয়া এলেকাতো সেইবিলাক থাকেই নহ' টান লাইন চাইন-
উম থাকেই বাৰু
উম- উম
উম, এতিয়া মানে তেতিয়ালৈকে ধৰ অহ যেতিয়ালৈকে ধৰ মানে এইটো এ পৰীক্ষাৰটো ৰিজাল্ট নাহে তেতিয়ালৈকে এতিয়া কি কৰিম বুলি ভাবিছ?
তক এতিয়া মই এনেই কাম চাম কৰি থাকো ঘৰৰ গৰু চৰু গৰু চৰু দিব লগা থাকিলে দিও সেনেকা আৰু সৰুকা কাম দোকান এখনতো সোমাই আছোঁ এনেই সেনেকৈ কৰি থাকোঁ আৰু কামবিলাক
আহ অ বাকী নাই- নাই ভাত খোৱা নাই মই মানে সেই অলপ প্ৰকল্প দিছিলে, কলেজৰ পৰা তাকে কৰি আছিলোঁ।
উম তই এতিয়া মানে কলেজৰ কিমান চেমত পঢ়ি আছ?
ছেম
উম, উম, বি এ থাৰ্ড ছেম ন
অ বি এ থাৰট চেম
উম, পিছে তোৰ এতিয়া কলেজত কেনেকুৱা মানে পঢ়াবেলা কেনেকুৱা চলি আছে?
পঢ়া বিলাক ভালেই চৰ্লি আছে বাৰু মই সংস্কৃত বিভাগ
সংস্কৃতি বিভাগৰ নেকি তই? অহ। হে দেতা ঘৰত চবৰে ভাল ন
অ ভাল ভাল তহঁতৰ ভাল?
ভাল ভাল আমাৰ ভালে।
উম মা দেউতাহাঁতে ভাত খালে?
তহঁতৰ
নাই নাই খোৱা নাই আমাৰ বনাই আছে।
উম উম
নাই পোৱা।
সেইটোৱে বাৰু পিছে আৰু কিবা জানিব বিচাৰিছিলি
উম জানিব মানে এইটোৰ ওপৰতে আৰু এই আসাম পুলিচৰ কাৰণেও সেই একে। একেখনে কিতাপে পহিব লাগিব নে বেলেগ কিবা আৰু কিতাপ আছে।
নাই নাই অসম পুলিচ কাৰনে তোৰ যোনটা পত আবেদন কৰিছ তে এতিয়া ভাবিলো ত তে এবিধ আবেদন কৰিছ অসম পুলিচত আৰু ইউবিধ যদি আবেদন কৰিছ এবিধ কাৰণে বেলেগ এখন কিতাপ আহে আৰু ইউ বিৰ কাৰণে বেলেগ এখন কিতাপ আহে। যদি তাৰ সেইটো যদি দুয়োটাতে এপ্লাই কৰিছ তেতিয়া এখন তোৰে মানে এখন কিতাপতে এ বি ইউ থাকিব ইওৰি থাকিব কাৰাল কিতাপখন আনিলে তোৰ লাভ হ'ব।
অহ, তাতে এনে এই গণিত শাখা এটাওতো আছে।
মেট্ৰিক পাছৰ- মেট্ৰিক পাছৰ হেৰিতে দিব বেলেগ ইমান ওপৰত হাই লেভেল বস্তু নাহে।
অহ, মানে সেইয়া মেট্ৰিক ক্লাছ টেনৰ মানে সেইখিনি আহে ন',।
উম, সেইটো আহে অলপ তোৰ অলপ মই কিন্তে বেলেগকৈ দিব আৰু আমাৰতো এটা চিধা চিধি প্ৰশ্ন নিদিব ন '। সেইবিলাক তোৰ মানে অলপ কম্পিটিশনৰ কথা হৈ যায় ন'সেইকাৰণে।
আ',
উম
তেনেকে মই বাৰু এনেকে অ' মই এনেকে কিতাপ এখন কিনিছিলো মাজতে
উম -উম
এছ এছ চিৰ জি ডিৰ কাৰণে এখন এই অসমীয়া বিভাগৰে কিতাপ
অ', - অ',
সিখন বাৰু অলপ তেনেকে পঢ়ি কৰি আছো আৰু আজিকালি চচিয়েল মিডিয়াৰ যুগ হয়, গোটেইখিনিক বিচাৰিলে পাই পায়ে যোৱা হয়। তেনেকে তাতো অ' তেনেকে তাতো ইউটিউবত চাই বহুত খিনি মানে তেনেকে কৰি থোৱা হৈছে বাৰু তেওঁ মানে মোৰ ইমান এইবিলাক ওপৰত অভিজ্ঞতা নাই ন' ত' সেইটো কাৰণে মই তোক ফোন কৰিলো।
হয় বাৰু। পিছে তোৰ এতিয়া মানে তোৰ উম কি কোৱা মানে কি হব মন মানে এনে কেন্দ্ৰীয় বলে যাব মন নে এনে তোৰ অসম পুলিচ অসম বা এ ডি আৰ ই - চে এ ডি আৰ ই যোৱা মন?
অ' মোৰ সেই আছাম পুলিচত মন নহয় বাৰু।
হয় নেকি, এনে কিহত যোৱা মন তোৰ এনে?
মই তেনেকে মানে আহ, চেন্ট্ৰেলতে তেনেকে ভাবি আছো।
উম -উম।
কিন্তু এতিয়া মানে কি হয়গে মই এ চে চ চি একজাম দিম তাতে মই এনেকে উম
এছ এছ বি, চি আৰ পি এফ, চি চি আই এছ এফ এনেকে মানে মানে অলপত এনেকে দি থোৱা হৈছে তাতে মানে মোৰ আহ, নম্বৰটো যেনেকে উঠে য'ত মানে মোৰ ধৰ নিজক জকে সেয়া বুলি ভাবো
উম- উম সেইটো হয় বাৰু উম। দিবিচোন দি চাচোন ক' ত -ক'ত ভাল হয় ন‌‌? তোৰ এতিয়া তোৰ লগতো কথা উম - উম আৰু তোৰ মই তোৰ শাৰীৰিক বা শাৰীৰিকভাৱে তই বস্তুটো চলাবলৈ শেষ হয় ৰা সেইটো কাৰণে উম, আৰু তো মানসিক মানসিকভাবেটো চলাব লাগিবই প্ৰথমেতো মানসিক টেষ্ট হব মানসিক পৰীক্ষা হ'ব
উম, মোৰ মানে মানসিকভাবে চব ঠিকে আছে কিন্তু শাৰীৰিক ভাৱে মানে অলপ কমজৰি নিচিনা নিজকে পাই আছো মানে। ত' সেইটো কাৰণে বহুত খিনি কৰিব লাগে।
অহ, কমজুৰি বুলি কমজুৰি বুলি নিজকে ভাবিব নালাগে। তই ভুল ধাৰণা ভাবিছ বাৰু তই কিন্তু তই যদি ভালকৈ যদি মানে সেইবিলাক কৰক অলপ যদি কষ্ট কৰ মানে অলপ তই কষ্ট কৰিলে তই পা- পায়ে যাবি। সেইটো মানেততো চবৰে পাবি
দৌৰিবলৈ মই আৰম্ভ কৰিছো আজি দুই- তিনি মাহ মানৰ আগৰ পৰা। তেওঁ মানে সম্পূৰ্ণ হোৱাগে নাই আৰু।
দুই মাহ -তিনিমাহ বধলেনো কি দাল হ'ব আৰু কচোন?
উম, তাকে সেইটোৱে সম্পূৰ্ণ হোৱাগে নাই তাকে তাকে মানে এতিয়া প্ৰচেষ্টা চলাই আছো।
উম -উম ফাইছা চলাই থাকচোন সফলতা পাবও পাৰোঁ না নাপাবও পাৰোঁ ন'সেইটোতো- সেইটোতো আমাৰ ওপৰত কথা নহই এইটো ভগৱানে দিলে সেয়া পাবি তই নিজেও কষ্ট কৰি যাব লাগে ভগৱানে দিয়াৰ লগতো।
উম সেইটোৱে, তাকে ওপৰতে আৰু। তেনেকে লৈ অলপ কৰি আছো আৰু কষ্ট হৈছে বাৰু।
উম -উম নাই ছোৱালী মানুহ কষ্ট কৰিব লাগিবই।
উম বাকী এতিয়া তই কিহত -কিহত আহ কাম- চাম কৰি আছো মানে মোৰ আহ মইতো পঢ়িয়ে আছো। আৰু মানে এনেকে বেলেগকৈ মই মানে এনেকে সৰুকে এম, বিজনেচ এটা চলাই আছো।
হয় নেকি, ব্যৱসায় মানে সৰু- সুৰা ব্যৱসায়।
অহ, সৰু- সুৰা আৰু সৰুকৈকে অ',।
উম, এনেই কিহৰ ব্যৱহাৰ কৰি আছ কব পাৰিবি নেকি?
কিহৰ মানে মই, এই হাতেৰে বনোৱা কিছুমান বস্তু যেনে ধৰা ফুল হাতৰ বিদ্যা- হাতৰ বিদ্যা একদম সম্পূৰ্ণ হাতৰ বি -বিদ্যা। ফুল আৰু তেনেকে ধৰা উম, কিছুমান গে অহ মানে সজোৱা বস্তু বিলাক আৰু।
উম উম।
তেনেকে বনাই আছে এতিয়া বৰ্তমান।
এনেই তোমাৰ চলিবৰ কাৰণে পইচা হয় নে তোমাৰ হাতত আৰু বেলেগ কিবা কামো কৰিব লাগে ব্যৱসায়ী।
নাই নাই চলিবৰ কাৰণে হৈ যায় মোৰ মানে তাতে লাভেই হৈছে। এইটো ব্যৱসায় কৰোঁতে মানে মোৰ লাভে হৈছে ত' মই মানে উ চলিব পাৰিছোগে আৰু।
উম উম, এনেই প্ৰথমতে তোমাৰ লাভ বেছি হৈছিল নে লোকচান হৈছিলে?
উম, নাই নাই প্ৰথম প্ৰথমটো অলপ লোকচান হৈছিলে কাৰণ সেইটোতে টাইমত মোৰ তেতিয়া মানে ইমান তেনেকে চিনাকিও নাছিলে এনেকে লাহে লাহে এতিয়া মানে বস্তুটো লাভ লে আহিছেগে আৰু।
নাহিবই, প্ৰথমতে তোৰ লাভ লোকচান থাকে বাৰু ব্যৱসায়ত। পিছে তুমি দ ব্যৱসায়টো ডাঙৰ কৰিব বিচাৰিছা নে নাই ইমানটোতে ৰাখিবা।
নাই মই ডাঙৰ কৰিব বিচাৰিছো, কিন্তু যদিহে মই এফালে উম পৰীক্ষাটো দি পেলাই যদি মই পৰীক্ষাত উত্তীৰ্ণ হওঁ। তেনেহলে এইটো চাগে মই লাহেকে মানে এৰি দিম আৰু।
মই ইমানতে মানে সমাপ্ত কৰিবা
আহ তাতে কৰিম আৰু যদি মোৰ ভগ লাকটোৱে যদি মানে ধৰ, মোৰ লগত আছে আৰু।
উম উম, এ হ'ব তেনেহলে দিয়া মই অলপ মানে তোমাৰ ব্যৱসায় কামতে মই অলপ ব্যস্ত হৈ আছিলোঁ ৰাখিছোঁ দিয়া।